হেল্ল', উম, কি কি কৰিছা?
এই ভাতকেইটা খাই অলপ বিচনাত পৰিছোঁ, তুমি?
কি দি খালা?
আজি আছিলে তোমাৰ ভাত, পনীৰ, ভাজি এনেকে আৰু লেবেৰা ভাজি।
অ' মাছ নাই খোৱা নেকি?
আজি মাছ চাছ খোৱা নাই, তোমালোকৰো খালা আৰু ন'। খাবলৈ নাই আৰু। ব্ৰেড আৰু কি খালা, চাহ খালা নে? কোৱা। কোৱা। কি কথা?
তাকেহে, ফোন কৰিছিলা নেকি?
কৰিলোঁ কিবা অলপ প্ৰব্লেম হ'ল। কৰিছিলোঁ কিবা প্ৰব্লেম হ'ল তাৰপিছত মই কাটি কাটা নাই মানে নিজে কাট খাই গ'ল। তাৰপিছত মই বোলো ৰহ, মই ইয়াৰ লগত পাতি লওঁ।
অ', অ', হেৰি।
মানে কেতিয়াবা কাৰোবাৰ লগত প্ৰব্লেম দি থাকেটো।
গৰম দেখিছা নে? একদম গৰমটো যে।
পৰিছে ন'।
মানে এটা বস্তু মই লক্ষ্য কৰিছোঁ দেই তোমাৰ যে এই যে আমাৰ ইয়াত আমাৰ যে এইটো চালে যে টেম্পচাৰটো তোমাৰ থাৰ্টি ফ'ৰ ডিগ্ৰী আহে হা, কিন্তু যে ফিলটো হয় কিন্তু
অ' মানে দি দিয়ে নহয় বোলে তোমাৰ এনেই টেম্পেৰেচাৰ হৈছে, এনেই টেম্পেৰেচাৰ তোমাৰ থাৰ্টি ফাইভ ধৰ। ফিল্ড স্লাইড ধৰ তোমাৰ ফৰ্টি ফাইভ, টেন ডিগ্ৰীমান এটা বাঢ়ি যায়। বহুত অত্যন্ত গৰম পৰিছেতো গম পাইছোঁ নাই কেছটো। আৰু কি হয় আগৰ গৰম বিলাক মানে কি তুমি সহ্য কৰিব পাৰি। উম, এতিয়া গৰমটো তুমি সহ্য কৰিব নোৱাৰা। কিবাকে গা পুৰে, এইটো যোৱা বছৰৰ পৰাই আহিছি এইবছৰ বুলি নহয়।
এতিয়া এতিয়া তোমাৰ ধৰা আগতে মানুহ ৰ ৰ'দ কাম কৰি ফুৰি এতিয়া তুমি ৰ ৰ'দত ওলালে একদম গা চা পুৰি আহে চবৰে। আমিতো ধৰ কষ্ট কৰিব নোৱাৰোঁ এতিয়া, আমি আমিতো ধৰ আমিতো ধৰ কেছ কছ নোৱাৰো তেওঁ যে তোমাৰ যে এই যে পথাৰ আগৰ খে-খেতি কৰা মানুহখিনিয়ে তেওঁ কৈ পেলাইছেগে। নোৱাৰি বুলি থাকিবলৈ।
তোমাৰ যিমানখিনি যে মানুহ যে খেতি কৰি আছে আগৰ ধৰ কমচে কম তোমাৰ বতাহ অলপ পায়, কিবা পায়। এতিয়াটো সেই বতাহ চতাহও নোহোৱা হৈ গৈছে নহয় লাহে ধীৰে। আৰু আহিলেও কিবা গৰম বতাহ অলপ আহে, সেই তেনেকুৱা ধৰণৰ কথা আৰু। নোৱাৰা, নোৱাৰা মানে মানুহ মৰিব বুজিছা।
ভিত ৰুমৰ ভিতৰত ফেনখন অ'ফ কৰিলে তুমি থাকিব নোৱাৰা। অ', আৰু যে, আৰু যে আৰু আৰু আৰু যে তোমাৰ এই চাবাচোন এই
পানী।
আৰু তুমি এই, এই বছৰ চাবচোন কাৰেণ্টটো ইমান গৈছে নহয় এইফালে এই আমাৰ ফালে বাপ
বহুত, বহুত বেছি গৈছে আগৰ ইমান কাৰেণ্টৰ প্ৰব্লেম দিয়া নাছিলে। এইবাৰ অলপমান বেছি দিছে প্ৰব্লেমটো। যদিও তোমাৰ ইনভাৰ্টাৰ আছে কোনোবা টাইমত এনে কুৱা লাগে যেন গুচি যাব নেকি ইনভাৰ্টাৰডাল নাথাকিব নেকি ৰাতিপুৱা লৈকে, ৰাতিয়ে গুচি যায় লাইন। দো।
কালি তোমাৰ গোটেই ৰাতি নাই আজি, আজি তোমাৰ ৰাত তি পুৱা ইনভাৰ্টাৰে চাৰি ঘন্টা নে পাঁচ ঘন্টা মান লৈছে চাৰ্জ হেই।
একদম।
বা একে মহিলা আৰু মানুহ
নাই এতিয়া অকমান নতুন কাৰণেহে ধৰ চলি আছে, এনেইটোতো তোমাৰ নচলে না। পুৰণা ইনভাৰ্টাৰ হ'লে তোমাৰ বন্ধ হৈ যাব।
মোৰ তোমাৰ সন্দেহ হৈছে বেছি দিন জীয়াই নাথাকিম আৰু নেকি।
নাই তাকে, তাকে অলপ বেয়া হৈছে পৰিস্থিতিটো।
উম, বৰ বেয়ালৈ বেয়ালৈ গৈছে কিন্তু, উম।
চব জলবায়ু দূষিত হৈ গৈছে। কি ক'বা আৰু প্ৰদূ্ষণ, প্ৰদূৰষণ চব একফালৰ পৰা।
প্ৰদূষণ, প্ৰদূষণ।
এইটো একমাত্ৰ এটা বস্তুৱ ঠিক কৰিব পাৰিব সেইটো হৈছে গছ।
চ বেছি বুইছা।
গম পাইছানে গছ লগাব লাগিব। নাই ঐ আমি এটা প্লেন ভাবিছোঁ নহয় কপিল। মানে কি হ'ব এই যে তোমালোকৰ যে ৰাস্তাটো যে পুখুৰী ৰাস্তাটো আমাৰ পুলৰ ওচৰৰ।
অ'।
এই পুলৰ ৰাস্তাটোত মানে আমি ভাবিছোঁ যে দুই কাষ ষে আমি হেৰি লগাম, এই গছ পুলি লগাম। সেইদিনাখন মানে কথা পাতিলোঁ, কচু। কচু, মই আৰু ই মানে একেবাৰে ইমান থেকাই নহয়। অলপ, অলপ আৰু যিমানটো আমাৰ ধৰ পাৰোঁ আৰু আমি পাতলা পাতলাকে হ'লেও, এতিয়া মানে কি হয় তোমাৰ দুই চাৰিজোপা মানহে আছে গছ। মানুহবিলাকৰো বিৰাট অশান্তি হয় ধৰ, ইয়াৰ পা ধৰ তুমি জানৰ কাললৈকেও যদি ই দিব পাৰোঁ।
কিন্তু এটা কথা দেই গছৰ ছিজনটো কিন্তু এইটো এতিয়া বৰষুণ ষুণো দিব নহয়।
অ', অ', এতিয়া কোমল হৈ আছে যে মাটিটো।
না প্লাছ তোমাৰ হেৰি আৰু তোমাৰ গৰু অ', আৰু প্লাছ বৰষুণ দি থাকিব যে এতিয়া গছখিনি ধুনীয়াকে উঠ ঠিব এবাৰ বাচি গ'লে বাচি গ'ল আৰু অহা বছৰলৈকে চিন্তা নাই আৰু আমি অহা বছৰৰ পৰা আপডাল কৰিবই নালাগে আৰু। এইবছৰ বাছি গ'লে বাচি গ'ল আৰু চিন্তাই কৰিব নালাগে।
এই সেউজীয়া যে কাপোৰটো মাৰিব লাগি ব নহয়, সেইটো কিমান মান লয় তুমি জানানে এনেই পইচা হিচাপত?
তোৰ নেটখনৰ দাম অ অ' লৈ লৈছিলো, মই আন আমি গোটেইখিনি পৰি ল'ব হ'লে আমাৰ আন শ টকা, আ-আঠশ টকা এটা লাগিব আঠশ টকা।
কিমান মান, কিমান মান পাৰি, কেইজোপা পাৰি?
এ, আমি তোমাৰ পঞ্চাশজোপা ৰোৱা পিছতো আমাৰ আৰু নেট থাকি গৈছিলে। মানে আৰামচে এশজোপাতো আৰামচে কৰিব পাৰিম, আৰু এই তোমাৰ যে পাতলা যে নেট টো যে মুচৰি নেটটো যে, অ'।
সেইটো কথাই কৈছোঁ, মানে তোমাৰ আমাৰ বাঁহৰ কথা চিন্তা কৰিব নালাগে।
বাহত মোৰ অজস্ৰ আছে অ'।
অ' বাঁহ প্ৰতি ঘৰতে আছে, বাঁহৰ বাঁহ চা আমি কিনিব নালাগে মানে। আৰু গছ পুলিবিলাক গছ পুলিবিলাক কেনেকুৱা আছে তোমাৰ ঘৰে ঘৰে কিছুমান কিছুমান গছ আছেই। যোনবিলাকে ধৰ দিব পাৰে, এতিয়া ধৰ মই চাপোজ কথাটো কৈছোঁ এতিয়া আমাৰ ঘৰতে, আমাৰ ঘৰত এজোপা আহত গছৰ পুলি আছে দেই, এতিয়া আমি মানে ৰুম বুলি ভাব আছো ধৰ ক'ৰবাত ত' তেনেকে বিচাৰিলে আমাৰ গাওখনত বহুত পুলি ওলাব। বা মানুহে তেনেকে দিবও যদি আমি এই কামটো কৰোঁ। আমাৰ খালি একমাত্ৰ খৰচ এটাই সেইটো হৈছে সেই নীট খন এই যে গৰুৰপৰা বচাব লাগিব যে, গৰু ছাগলীৰপৰা
সেই নেট
আমি মানে ভাবিছোঁ, অ'।
মই তোমাৰ মানে কিমান পঞ্চাশ, কিমান মিটাৰ বহ কিমান মিটাৰ আছিলে? এইটো পঞ্চাশ মিটাৰ কিমান আছে মই পাহৰিছোঁ কিন্তু হাইট টো তোমাৰ চাৰি চাৰি ফুট। চাৰি ফুট নে তিনি ফুট হা, চাই ফুট বোলা।
হুম।
তোমাৰ আঠশ টকা লৈছিলে অল টুটেল।
উ, মই মানে কি ভাবিছিলোঁ, আমি মানে কথা পাতিছোঁ
এশটা পুলিতো আৰামছে-আৰামছে ৰুব পাৰিবা।
অ' মানে আমি এটাই কথা পাতিছত যে বহুত বেছি পোৱালি নালাগে আমাক। এতিয়া আমিকেইটাই ধৰ মই, কছো হ, তুমি ধৰ বন্ধ থাকিলে আৰু তাৰপিছত যদি অবিনাশ থাকে সি, যোনকেইটা কামিয়াল মানুহ, এতিয়া ধৰি ডিব্যক লৈ লাভ নাই কথাটো কৈছোঁ।
লাভ নাই লাভ
ত' এইকেইটামান মানুহে ধৰ আমাৰ কামটো কৰোতে দুই চাৰি দিন লাগিব। কিয় লাগিব, এদিন ধৰ বাহ চাহ আনিলোঁ, কাটি পেলাই তাৰপিছত বাঁহ কাটি ধৰ আমি খুটি বনালোঁ, খুটি বনোৱাৰ পিছত খালি আমি খুঁটিবিলাক মাৰি পেলাই, এই চাইডটো ধৰ ৰাউণ্ড কৰি কৰি হেৰি কৰিলোঁ, এই তিনিডাল মান ঘেৰা দি দিলোঁ। অ' সেইডাল দি, ঘেৰাডাল দি পেলাই ধৰ আমি তাৰে দি তোমাৰ প্লাছ দি গাঁঠি দিলোঁ।
অ'।
তাৰপিছত আমি নীটখন লগাই দিম চাৰিওকাষে। তেনেকে তোমাৰ ভাবিছোঁ টোযে জানৰ কাৰলৈকে যদি দুই চাইডি আমি লগাই দিব পাৰোঁ, ভাল হ'ব নেকি।
পাৰি, মোক বছো গ'ম পোৱা নে, মই ভাবি আছিলো হেৰি ত' আমি
বৰ ধুনীয়া হ'ব। কি কি?
মান না মই মই ভাবিছিলোঁ গোটেই সোপা
কিবা?
পুলিয়ে গছৰ পুলিয়ে ৰুই পেলাও নেকি গোটেই সোপা? কচন গছে মানে বৰ ধুনীয়া চাহ দিয়ে মানে আল্টিমেট লেভেলত মানে চাহ দিয়ে
আৰু আৰু এটা কথা কি জানা নাই কৰচন গছতো তোমাৰ হেৰিয়ে নাখায় গৰু ছাগলীয়ে নাখায় জানা
অ গৰু ছাগলী গৰু ছাগলী কোনোও নাখায় আৰু সেইটো কাৰ সেইটো কোনোাক কাঠোৰ খাই দিব আৰু তোমাৰ সেইটো কাঠো ব্যয়ৱহাৰ নহয় গতিকে কোনো মানুহে কাটি নিয়েও কোনো কথা নাই
উ উ নিয় নিয় এতিয়া মানে এটাই ভাবিছো
এতিয়া চেগুন তেগুন ভালো চুই দিবা মানুহে ৰাতে কাটি না পাত্তা কৰি দিব বা
সেই নাই নে আমি মানে আমি মানে কিনি নিয়াৰ কথাটো ভবাই নাই পুলি আমি যদি গাঁওখনত মানে বিচাৰোঁ কথাটো কৈছোঁ এতিয়া গাঁওখনত বিচাৰিলে তুমি আহত বুলি কিমানটা পাবা তুমি নিজে ভাবিছচোন হয়নে প্লাছ তোমাৰ এই যে কৰচন গছ কৰচন গছ বিিলাক তুমি ধৰ গছৰ তলে ততে থাকিলেই হ'ল হম
অ থাকিলেও আমাক মানুহ চাহো লাগে এতিয়া এতিয়া এতিয়া কিছুমানে কাঠৰ কাৰে মনে মনে কাটিও নিব নোৱাৰে এইটো এইটো মানে অপ্ৰয়োজনীয় গছ কিন্তু অকল ছাঁটোো প্ৰয়োজন আছে আমাকতো ছাঁটোৱে লাগে আৰু আৰু মই কি ভাবিছো জানা এই বোলে ধৰা বোলে ধৰক শুনা না মাজে মাজে বোলে ধৰক মধুম পুলি দুই এটা উ ডাঙৰ যে কলা জামু পুলি মাজে মাজে দুই এটা অ লাগেও ন দেখি কিমান ভাল লাগিব চোৱা
নহ মোৰ মানে কথাটো যে আমি মানে আমি মানে চিৰিয়াচলি পাইছো সেইটো ব বুজছ নাই কপিল
নাই হয় মই বুজিছো লাগি
মই কালি মই মানে কালি তোমাৰ ওচৰত গলে আমি গোটেই কেইটা উলিয়ালে মানে ক পথথাটো উলিয়াম
অ অ অ
টো যদি কৰিব পাৰো নহয় বিৰাট ভাল লাগিব এই তুমি তুমি নিজে ভাবাচোন কলিয়াসত তলৰ ৰাস্তাটো
কি ধুনীয়া লাগে ন তাত এতিয়া বোলে গৰমত আমি যদি গোটেইব বহি থাকো ই ধুনীয়া লাগিব একদম চোৱা আ আখ আকৌ যে মাজে মাজে কিনিব পাৰিছো না বনৰীয়া গছ যে আজাৰ ফুল যে এজাৰ ফুল কি ধুনীয়া লাগে কি ধুনীয়া লাগে মহতে যদি আমি যদি পুঠি পা এজাহ এজাহ ৰুই দিওঁ আহ শুনা নাই আমি ধৰ অকমান এতিয়া এটা বস্তু হা আমি বোৰে ধৰ আমাৰ ঘৰ এই পুলিন খোৱাঁতৰ আগৰ ৰা আমিতো ডাঙৰ পুলটো লৈকে আমি পোলে গোটেই চাৰিওফালে দুইফাল এজাৰো দিলো এনেকুৱা দিনত যেতিয়া তোমাৰ একদম গুলপীয়া গুলপীয়া চাহি পাশে ফুলি থাকিব কি ধুন আলটিমেত কিমিত ধুনীয়া লাগিব
এটা এটা কথা কিন্তু তুমি যোনটো কৈছা সেইটোও পাৰি আমি যদি বিভিন্ন গছ ৰ পুলি যদি আনি পেলাই যদি লগাব পাৰো বচাব পাৰো মই কৈছো নহয় এসময়ত মানে এই ৰাস্তাটোত মানুহ গৈ ভাল পাব মানুহে এটাই খালী কব কোনে কৰিলে এইখিনি কাম
উম ন পাৰি কিন্তু পাৰি কিন্তু দেই নোৱা নহয় এইটো এইটো ভাল এটা পদক্ষেপ হব বেয়া পদক্ষেপ নহয় ভাল পদক্ষেপ এ এই আমি যদি গো গোটেই কেইটাই যদি এশ এশ টকাকে উঠাই দিও নহয় আঠশ টকা দামৰ ধুনীয়া একো নাই আঠশ টকাতটো গোটেই নেটটো আহি যায় নেটটো কাটিলো আৰু লগালো আৰু হৈ গ'ল
আমি মানে কথাও পাতিলোঁ কথা পাতোতে তেতিয়া হৰণে কোনে ক'লে গৈছে কপিল দাহতে লগাইছিলে কপিল দা সুধিলে মানে তুমি গম পাবা যে নেটটো কিমান দাম সেই কাৰণে তোমাক মই নেটটোৰ কথা সুধিলো কিমান
অ এইটো হেৰি এইটো এই আন আনশ টকা মই মানে আনশ আনশ টকা দম আ ন আন কৰা সাতশ টা টকা গৈছিলে মই মোৰ পৰাায় সাতশ টকা ধলে এই যে ৰত্নেশ্বৰী যে
অ অ ইহল নাপাই
এই ল'ৰাটো মানে অকমান চিনাকি অকমান চিনাকি আৰু
অ অ গম পাইছোঁ উম মানে কি হব তোমাৰ হেৰি
পছ ৰজ তাৰপিছত অলপ অলপ অলপ অলপ চিনাকি আৰু ইমান নহয় আৰু আঠশ টকা আছিলে
কেইজোপা মান লগাব পাৰিম
বুজিছা আমি যদি আমি যদি ঘন ঘনকে আমি যদি পাতলা পাতলা তাকে ৰওঁ
উম উম
আমি তোমাৰ গোটেইটো আমি দলঙলৈকে কমপ্লিট কৰি কৰি দিব পাৰো এতিয়া চোৱা আমাৰ দঙৰোকে প্ৰয়োজন নাই আমি ভোলাখতৰ লৈকে ৰুলেই
মানে দলঙৰ ওচৰলৈকে গছ আছে সেই ভোলাখঁতৰ তলৰ পৰা প দলং খনৰলৈকে গছ আছে
গছ আছে এমি ভোলা সদলৈকে ৰুলে হৈ গ'ল উ এতিয়া ধৰা দেই এতিয়া ধৰা বস্তু হেৰি হ'ল এইটো কি এই আমি যদি ধৰা ই বতৰটো কিন্তু গৈ ল'ব লাগিব এই যে ৰ ৰ'দ টান যে ৰ'দ দি আছে সেইটো গৈ লওক এইটো ৰ'দটো গৈ লওক। পৰি চৰি মৰি থাকিব ন
নহয় অলপমান কি হ'ব জানা মই মানে কি ভাবিছিলো নহয় নহ